এয়া ঘৰতে আছো।
অ', তই খবৰ খাতি ভালেই নে?
খবৰ ভালেই আৰু গৰমটো পৰিছে আৰু।
উম আজি ৰ'দতটো বেছি যে গৰম
আজি ৰ'দ একদম তীখৰ গৰম উঠিছে।
আজি বতাহে চাতিও হোৱা নাই দিনৰ দিনতো।
তাকে বতৰটো কি হৈছে জানো খৰ মাৰিব নেকি?
অ', তাৰপৰা এই ভাত চাত খাই আছা খেলা নাই আবেলি?
ভাত খালো মাছ কেইটামান ধৰিছিলোঁ। তাৰে পিটিকা এটা কৰি ললো আকৌ টেঙাত দিয়া আছিলে। টেঙাত দিয়া হেৰিয়ত আছিলে সেইকণো খালো। পানী
টেঙাত দিয়া টেঙাত দিয়া মাছতটো ভালেই লাগে খাবলৈ।
সেইটো খালে ভাল মানে মানুহৰ অপকাৰও নহয় খাবলৈও টেষ্ট। টো হয় খৰচো নহয় তেলতটো।
অ'।
যিহে হেৰি হৈছে খাবলে এতিয়া মনে নোযোৱা হয় গৰমত। তেন্তলে উপায় নাই খাবই লাগিব আৰু।
মাছতো কত ধৰিলা নো?
মাছ, আমাৰ ঘৰৰ ওচৰৰ পুখুৰী এটা আছিলে সৰু।
অ'।
এ তাতে এ সৰু সৰু মাছ বৰ ধুনীয়া মাছ কেইটামান ললে দৰিকনা পুঠী।
অ'।
তাৰে স মায়ে পাতত দিলে কেইটামান কেইটামান টেঙা দিলে।
অ'।
আৰু ঘৰ চৰি গ'লেও এটা দুই এটা দিলোঁ আৰু কেইটামান কেট কেটামান। এতিয়া মই ভাত পানী খাই ওলাই এনে অকমান ওলাই আহিছোঁ আৰু।
তই এইবাৰ পুখুৰী মাছ চাছ জীয়ালা নে?
এইবাৰ মাছ অলপ দিয়ালোঁ ডাঙৰ ডাঙৰ ফিচাৰী মাছ। জীয়ালোঁ আৰু পুখুৰীটো এ, জানোঁ কি হয়। ডাঙৰ হয় নে নহয়।
তাপা এই। অ', মই কথা এটা শুনিছিলোঁ মানে
কি?
তোমালোকে ফালে হেনো কিবা ভুত চুত ওলাইছে বুলি শুনিছিলোঁ তোমালোকৰ এই কাষৰ ৰামদাহঁতৰ ঘৰত।
অ', সেইদিনা সি গাই থকা শুনিছোঁ। এইবোৰ মানে কিবা হেনো কোনোবাই কান্দি আছিলে ৰাতি হেনো। মই আজিলেকে শুনিয়ে পোৱা নাই। সেহেঁতিহে সদায় শুন থাকে। সেহেঁতৰ কলা মানুহজনীয়ে বাৰু কেনেকে
আমাৰ গাঁৱৰ মানুহ চবেই গম পায় চবেই হয় হয় বুলিয়ে কৈছে
এ, এইবোৰ আৰু অন্ধবিশ্বাসৰ কথা মানুহৰ আমাৰ গাঁওবোৰত আৰু চলিয়ে আহিছে আৰু আগৰ দিনৰ সই ডাইনী হেৰিয় পাওঁ ডাইনী হত্যা পা সেইবোৰ চলিয়ে আহিছে আৰু। সে চাহ বাগানৰ মানুহ খিনিয়ে
অ'।
কি কয় উম ডাইনী বুলি ভাবে মানুহ। তাৰপিছত জ্বলাই দিয়ে মানুহ
অ'।
মাৰি পেলাই।
সেইবো চব অন্ধবিশ্বাস হ'ব।
সেইবোৰ বিশ্বাস কৰিব নালাগে আচলতে। আমাৰ ইয়াত টোঁ মানে এই কি এতিয়া এইবোৰ এনেই কিছুমান মানুহে এ, মিছাকে উলিয়াই দিয়ে ভুত ওলাইছে বুলি।
টিঙত বোলে, শিলগুটি মাৰিছে হেনোঁ।
এইবোৰ অন্ধবিশ্বাস এইবোৰ অন্ধবিশ্বাস। ক'বালৈ ওলাই গ'লে হেনো পিছলে চাব নেপায়।
চাই উৰুলি দিলে কি উম, হেৰি হয় হেনোঁ। অমংগল হয়। আকৌ মেুক কুই হেনোঁ গাড়ী আগেদি পাৰ হৈ গ'লে এক্সিডেন্ট হয় গে
অ' অ' এইবোৰ উলিয়াই মানুহ বিলাকে
অ', সেইবোৰ মানে কি আৰু এনেই অন্ধবিশ্বাস মানুহে এইবোৰ
এইবোৰ আগৰ দিনৰ মানুহ বিলাকে সঁচা বুলিয়ে ভাবে চাগে।
আগৰ দিনৰ মানুহ বিলাকৰ কথা অলপ বেলেগ হ'লেও আজিকালি মানুহে এইবোৰ বুজি পাব হ'ল আৰু। সময় আৰু এতিয়া সলনি হ'ল আৰু।
প্ৰযুক্তিবিদ্যাৰ দিনত
প্ৰযুক্তিবিদ্যা এতিয়া, ইমান খিনি আজিকালি ইমান কিমান আগবাঢ়িছে হ'লেও মানুহৰ চিন্তাধাৰা সেয়া
অ'।
তাৰপৰা সি তোমালোকৰ নামঘৰৰ বৰসবাহলে মাতি থৈছিলে বাৰু কি তাৰিখে আছিলে অস হয় ভাদ মাহ।
উ ভাদৰ ছাব্বিশ তাৰিখে পাতিছো। জন্মাষ্টমীৰ দিনাই পাতিছো। উম।
ভাল দিনে বাছি লৈছা তেতিয়া।
উম শ্ৰীকৃষ্ণৰ জন্মদিনৰ দিনাই আমাৰ এই বক দিয়া হ'ব।
অ।
উম, পকা মিঠা কেঁচা মিঠৈ এইবোৰ হব। নেগেৰা নাম গাব লাগিব।
নকীয়া নাম গাব লাগিব।
শংকৰদেৱৰ কিমান এইবোৰ নাম, কীৰ্তন, বৰগীত।
নাম গাবলে কাক কাক মানুহ মাতিছে এনেই?
নাম গাবলৈ এই আমাৰ তৰাণীঘাট গাও হেৰি গমলাং মতা আছে গমলাং।
অঁ তাৰপৰা আমাৰ এই পেটুৱাত্তাক লখিপুৰ গাঁও।
অ' পেটু বতাহ গাব বাৰু সেইজনো সেইজন গাঁৱে এ যাবই আৰু।
গগৈয়ে অ সুজনিও ভাল গায়।
অ'।
উম।
অথনি এই ভনিকণ বাহতৰ ভিনিহিয়ে হেৰি। ভাত কেৰেলা কেইটামান দিলেহি।
অ ভাত কেৰেলা আজিকালিতো ভাত কেৰেলা পাবলে নাই।
ভাত কেৰেলাটো আকৌ কিমান শৰীৰৰ কাৰণে উপযোগ হয়
অ বহুত গুণ আছে চাগে ভাত কেৰেলাত।
উম ভাত কেৰেলা বহুত বেমাৰৰ কাৰণে ভাল।
বজাৰত ক্ৰয় কৰিবলৈ গ'লে দামো বেছি।
তাকেহে, মানুহৰ চবতকে ভাল হৈছ মানুহৰ কাৰণে পানী খোৱাটো, পানী যিমান পাৰে মানুহে সিমান খাব লাগে।
অ।
শৰীৰৰ যিকোনো বেমাৰ পানী মানে বেছিকে খালে ভাল হৈ যায়।
অ তাৰ পৰা আপোনালোকৰ ঘৰত আজি জিকা-চিকা খেতি কৰিছে নাই।
এইবাৰ জিকা কেইজোপা মান উঠাইছো চাৰিজোপা মান জিকা। দুজোপা সেই কেৰেলা।
অ।
তাৰপা এনেকে ভেন্দি, লাংবডী। তিহু কেইটামান তিহু দুজোপা উঠিছে।
তিহু লাগিলে কব আমাৰ ঘৰত এইবাৰ বহুত তিহু গাজিছে।
অ তিহু লাগে বাৰু আমাৰ এতিয়া ঘৰত নাই যেতিয়া লাগে আৰু।
দুজোপা মান হেনন্ডালিত উঠাই দিছো বহুত লাগিছে
অ আমাৰ তিহু গুলি পেলোৱাই নাই পুলিছেহে।
তিহুটো খালেতো বহুত উপকাৰিতা আছে মানুহৰ কাৰণে।
উম
তিহু খাবই লাগে।
ভাবলু এই বৰষুণ দিব নেকি ৰাতি।
তাকে বতৰটো অকমান বেয়া কৈ আহিছে।
আজি বতৰটো, বৰ ভাল ধৰণ দেখা নাই তৰাও নাই, আকাশত অকল ডাৱৰ
অ', তাত পানী চানীবোৰ হৈছে নাই বাৰিত
এ, আমাৰ এইডখ হয়, বানপানীৰ কাৰণে সব জেগাতে মানে বিশ্ববিখ্যাত আৰু
অ', মাৰো এই দৌপাঙত বৰষুণ এজাক দিলেই হ'ল আৰু দৌপাঙৰ পানী আহি আৰু খেতি তিবাতে চব উতুৱাই লৈ গুচিয়ে যায়
অ', আমাৰ এই নহয় ৰাস্তা ছিঙিলে গোটেই ৰাস্তাৰ ওপৰত পানী বানপানী দৌবাং নদী, দিহি নদী, পিছলা নদী,
অ ', একেলগতে তো আপোনালোক গোটেইখন অ, একেলগতে সংযোগ হয়
এই ওচৰৰ মানুহ এ ঘৰ কঠীয়া পাৰিছিলে, কঠীয়াা মাৰিলে ধান ৰুইছিলে, ধান গোটেই বালিয়ে পুতি পেলালে গোটই ক্ষয় ক্ষতি কৰি আজৰি আৰু
আমাৰ ইয়াত আজিকালি একো খেতিয়ে নোহোৱা হ'ল ভালকে
অ',
বাম খেতিকে কৰিম বুলি ভাবিছো আৰু
অ', পোনালোকেতটো বাম খেতি বহু পৰিমানে কৰে
অ', বাম খেতি এইবাৰ সৰহকে লগাম বুলি ভাবিছো, কবি খেতি অলপ
অ', এইবাৰ যোৱাবাৰ আপোনালোকৰ লাভ হ'লনে বাৰু বা
এ যোবা কি আৰু লাভ বুলিবলে তেন্ত তেনে হেৰিটো ওলালে আৰু যিমান খৰচ কৰিলো, সিমান কেইটা ওলালে আৰু
অ',
বহুত লাভো নহলে, বহুত লোকচানো হোৱা নাই
আমাৰ এইবাৰ বাৰু, কম পৰিমাণে হলেও লাভটো হ'ল
অ',
আলু খেতি, আৰু কবি খেতি, কৰিছিলো লাভটো হৈছে বাৰু, কম পৰিমানে হ'লেও।
উম।
অ', হ'ব দিয়ক।
নাই নোৱা, নাই হোৱা, আৰু অলপ মই কথা অলপ পাতিবলে আছে।
কথা অলপ আছে মানে, ওচৰত কোনোবা আছে নেকি?
অ', এই সেই ভাইটি এটা আহিছিলে, এতিয়াই গৈছে সি।
অ', মানে এই মোৰ লৰাতোলে ছোৱালী এজনী চাবলে আছিলে।
অ', হেৰিঅলে। ৰা এই কি চুমনলে, অ চুমনলে।
অহ।
আমাৰ এইকনত ছোৱালী এজনী আছিলে বাৰু বিয়া দিব পৰা।
তাৰ এতিয়া সাতাইশ বছৰ, আঠাইশ বছৰ, মানেই হ'ল।
ছোৱালীজনী এতিয়া ঊনৈশ বছৰ নে কিমান বছৰ চুইছে।
অ', তেতিয়া দিব পৰা হ'ল ন।
তাকে, হেৰি বৰ পঢ়া শুনা নহয়।
হ'ব গেধা হলেও হ'ব, পঢ়া শুনাৰ লগত মেটাৰ নকৰে। একো নহয়, সেইটো ডাঙৰ কথা নহয়।
হেৰি কিন এই, হ'লেও মানে, ছোৱালীজনীয়ে বহুত মানে এইবোৰ ঘৰক কাম বাম খেতি বাতি চব কাম জানে। অ', দেখিবলৈ ধুনীয়াও চব কাম জানে। তাৰ লগত তাৰ লগত মিলিলেহেঁতেন। হা?
এহঁতৰ ঘৰত চব কাম কৰিবহি লাগিব।
চব কাম জানে তাই, খেতি ৰোৱা পা ধুই, ভাত পানী বনোৱাৰ পৰা ধৰি, চব কাম জানে।
অ', অ' এনেই আমাৰ অ', ই মানে এতিয়া বিয়া পাতিব হৈছে, ঘৰতো কৈ আছে বিয়াখন পাতিব লাগে কাতিত পাতিব লাগে।
অ', সি ঘৰটো বনালে নে বাৰু?
সি এতিয়ালৈকে ঘ অ' ঘৰ হৈ গ'ল।
অ'।
তাকে এতিয়ালৈকে একো মানে চাকৰি বাকৰি পোৱা নাই, পঢ়ি আছে বাৰু।
প, পঢ়ি আছে।
পঢ়ি আছে, পঢ়ি আছে।
অ', অ' সি কোনখন বিদ্যালয়ত
ততে বিয়াখন নপাতিলে আকৌ পিছলে মানে, এইবোৰ ছোৱালী পাবলৈও টান হয়।
অ', তেতিয়াহলে আপোনালোকে সোনকালে গুচি আহিব নহলে। আমাৰ ইয়ালে, ছোৱালীজনী নহলে বেলেগ লৰা পালে দি দিব।
বাৰু, আমাৰ ই মানে অকমান মনে, মনে কাবাক ভাল লাগি আছে নেকি?
অ'। তেতিয়াহ'লে আকৌ কেনেকে হ'ব কথাটো, তাক সুধি লব তেতিয়া আপোনালোকে ভালকে।
তাকে আপুনি অকমান সুধি চাবচোন, আপোনাৰ লগত ভাল নহয় তাৰ।
অ', মই সুধি দিম দিয়া তেতিয়া এইকেইদিনতে, তাৰ নাম্বাৰটো দিবাচোন মোক।
বাৰু তাৰ, দিম বাৰু হ'ব।
উম, উম।
উম, তাৰ পৰা হেৰি ছোৱালীজনী জানে আৰু আমাৰ
অ', ছোৱালীজনীয়েতো ভালেই, গাৱৰ মানুহ চবেই জানে।
সহজ সৰল যে, ভনীয়েকজনী সৰু হৈ আছে।
আমাৰ গাঁও যাকে শোধৰা তুমি তাকে সি যোনে মানে কৈয়ে দিব আৰুজনী ছোৱালীজনী কিমান ভাল কিমান বয়া।
অ', অ'।
কোনো ল'ৰাক ভাল পাই থকা নাই তাই আজিলৈকে। খেতি বাতি চব জানে।
তাকেহে। এই লৰাটোৱে চিন্তা আৰু লৰাটো লৈ মোৰ বৰ চিন্তাত আৰু।
মই ল'ৰাটোক তেতিয়া আজি সুধিম অ'।
তাকেহে বিয়াখন বৰ ডাঙৰ নকওঁ আৰু।
এ আজিকালি ছোৱালী ঘৰৰ মানুহজনীও মানে, বৰ উ ধনী নহয় মানে। ইমান ডাঙৰকে পাতিব নোৱাৰে। অ', তেনেকে পাতিব লাগে।
তাৰপা ধুনীয়াকে কিবা ভাঁত কেইটামান খাম আৰু। তপা ছোৱালী জনী লৈ আহিম আৰু আমাৰ ইয়াতে ধুনীয়াকে বিয়া পাতিম আৰু মানুহ বৰ বিশেষ নেমাতো আৰু।
মাতিবও নালাগে বাৰু ইমান ন ইমানো নহয় যিহেতু আহ, আহ, আহ
তাৰপৰা নিয়ম এটি কৰি অনুস্থবীয়াকে মানে থৈ দিম আৰু
আহ, তেনেকেই হলেও ছোৱালী ঘৰ মানুহো বৰ ডাঙৰকে পাতিব নোৱাৰে অ', -
সেই, আৰু মানে এতিয়া